অঁ, কি কৰি আছা?
এয়া আছোঁ তোমাৰ।
অঁ, খোৱা বোৱা কৰিলা মই আছো এনেই।
তুমি কি কৰিছা?
মই আছো এনে তোমাৰ অলপ আজৰি হৈ মেলি।
অঁ, অঁ।
অঁ।
চা টা খালা?
খালো খালো অঁ।
অঁ।
মায়ে আজি এনেই নামঘৰ পৰিৱেশটো চাফা চিকুণ কৰিছে তালৈ গৈছিলে মাহত তাৰপ সে। আহিলে একেলগে চাহ তাহ খালো আৰু।
অঁ অঁ।
উম কহে।
উম।
এ নামঘৰ হা।
উম উম।
নামঘৰ তোমাৰ প্ৰত্যেকখন গাঁওঁতে নামঘৰ থাকেই নহয় আৰু,
চাফ চিকুণ কৰিলে।
অঁ, চাফ চিকুণ কৰিলে নামঘৰত মানে তোমাৰ অসমৰ। সমাজ সংস্কৃতিৰ এক অমূল্য় সম্পদ ন যিমান যি হলেও আমাৰে অমূল্য় সম্পদ সেইকাৰণে। সকলোৱে চাফ চিকুণতা বজাই ৰাখি নামঘৰ ভাক চাফা কৰিব লাগে আৰু।
লাগে অঁ, মহা পুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে এক শৰণ, নাম ধৰ্ম প্ৰচাৰৰ বাবে নামঘৰ প্ৰতিষ্ঠা কৰিছিল তোমাৰ।
অঁ, অঁ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তোমাৰ মাধৱদেৱ। এক শৰণৰ কাৰণে তেওঁলোকে নাম নাম ধৰ্ম প্ৰচাৰৰ বাবে নামঘৰ প্ৰতিষ্ঠা কৰিছিল যিহেতু তেওঁলোকে মানে ধৰা। আহ মানে সেইখিনো ভাল কামতে ব্যৱহাৰ মানে ভাল কামতে। উম নাম নাম ধৰ্ম প্ৰচাৰ কৰিব সেইকাৰণে নামঘৰৰ প্ৰতিষ্ঠা কৰিছিল নামঘৰৰ। যিহেতু মানে তোমাৰ পবিত্ৰ স্থান বুলি কোৱা হয় ন,
হয়।
ঠিকে কৈছা নামঘৰ কেৱল প্ৰাৰ্থনা ঠাই নহয় গম পাইছা নাই? ই গাঁৱৰ সকলো মানুহক মানে একত্ৰিত কৰা এটা কে কৰাৰ কেন্দ্ৰ বুলিবই পাৰি আৰু।
হয়।
হয় হয়।
আমাৰ ঘৰ আমাৰ গাঁৱৰ নামঘৰত তোমাৰ প্ৰতিদিনে সন্ধিয়া নাম প্ৰসংগ। কৰে গম পাইছা নে? তেওঁ, গা বুঢ়া মহিলা শিশু সকলো একেলগে ভগৱানৰ নাম গায়।
অঁ, সেইটোতো সেইটোতো এটা বহুত ভাল পৰিৱেশ ধৰা চুন সন্ধিয়া যেতিয়া সকলো ঘৰৰ। ডেকা বুঢ়া মহিলাসকলেও কাম কাম কৰি ওলাই মেলি আহিব বা শিশু। শশুসকললেও সেই একেলগে ভগৱানৰ নাম গাই সেইটো আৰু কিমান দবা শংখ বাজিব তোমাৰ কিমান ধুনীয়া এটা। পৰিৱেশ হয়।
হয়।
উম, মইও সৰুৰে পৰা মানে নামঘৰলে যাওঁ বাৰু দেই, ভাল লাগে গৈ পেলাই। মানে শুনি ভাল লাগে আৰু তোমাৰ ভক্তি গীত বিলাক, তাত ভক্তি গীত ধৰা। কীৰ্তন হওক ভাগৱত হওক শুনিবলেতো কিমান ভাল লাগে আৰু।
অ' ভাল লাগে।
নামঘৰ চৌপাশটোৱে ভাল লাগি যায় ন'।
এতিয়া এই ভাদ মাহ যে সোমাব, ভাদ মাহত জন্মাষ্টমী। ৰাস, দৌল উৎসৱ, ভাওনা আদি অনুষ্ঠান বোৰ আমাৰ। ধৰি লোৱা নামঘৰতে সাংস্কৃতিকটো জীয়াই ৰাখিছে।
ৰাখিছে অ' সেইটোৱে বিশেষকৈ মানে তোমাৰ কি হয় ভাওনাটো আমাৰ অ', ঐতিহ্যৰ এক গুৰুত্বপূৰ্ণ অংশ ন' ভাওনাটো তোমাৰ অসমীয়া অসমীয়া মানুহৰ ধৰা তোমাৰ ঐতিহ্যৰ এক গুৰুত্বপূৰ্ণ অংশ। ইয়াৰ জৰিয়তে তোমাৰ নৈতিক শিক্ষা দিয়া হয় আৰু ধৰ্মীয় কাহিনী মানুহক। মাজলৈ যায় মানে কি নৈতিক শিক শিক্ষা মানে কি যিখিনি মানে তোমাৰ আ ভাল শিক্ষা খিনি তোমাৰ এ দিয়া হয়, কাৰণ এখন নাটকৰ জৰিয়তে তোমাৰ সম্পূৰ্ণ। অ', কাহিনীটো কথা গম পোৱা হয় ন', অ', যিয়ে উম এখন। তোমাৰ যেনেকে সাৱিত্ৰী সত্যবান হওঁক বা অ', অইন কালিয় দমন এইবিলাক ধৰা অংকীয়া নাট হওক বা, অ', তোমাৰ দীঘলীয়া নাটে হওক অংকীয়া নাট বোৰো ভাল লাগে বাৰু, কিন্তু অং অংকীয়া নাট বিলাকৰ ভাষাটো অলপ ব্ৰজাৱলী হয় কাৰণে। মানে ধৰা কথাখিনি বুজি পাবলৈ কিছুমানৰ অসুবিধা হয় অ' কিন্তু। আৰু সাৱিত্ৰী সত্যবান সেই নাটকখনটো মোৰ খুব খুব ভাল পাওঁ মানে চাই পেলাই, খুব ভাল লাগে।
অ', উম।
উম, উম।
নামঘৰত তোমাৰ বহুত সামাজিক কাম হয়।
অঁ।
গাঁও সভা দান সহায় সামাজিক সিদ্ধান্ত আদি তাতে লোৱা হয় ধৰি লোৱা। গাওঁখনৰ কিবা যদি মানুহে বেয়া কাম। কৰিছে বা যিকোনো এটা সিদ্ধান্ত তোমাৰ ৰাইজ ৰাইজগোটাইটো নামঘৰতে কোৱা হয়।
হয়, হয় অ', অ'। আমি মানে নামঘৰত তোমাৰ সেয়াই সামাজিক কাম মানে সমাজৰ যিকোনো কাম নামঘৰতে আলোচনা। কৰা হয় ন' গাঁও সভাই হওক বা, অ', তোমাৰ দানৰ কিবা দান মানে কি আৰু নামঘৰত যিখিনি দান কৰে আমি নামঘৰতে লগাই ন'। পইচা সামাজিক সিদ্ধান্ত মানে নামঘৰ যিহেতু। সামাজ সমজুৱা ভাৱে তোমাক নামঘৰতে গোট খোৱা হয় সেইটো কাৰণে নামঘৰতে তোমাৰ আ মানে সেইবোৰ সিদ্ধান্ত লোৱা হয়। কোনো দুখ কষ্ট বা বিপদ আহিলেও গাঁৱৰ মানুহে নামঘৰত একেলগে মিলি সহায়ৰ ব্যৱস্থা। কৰে যিকোনো হ‌ওঁক ধৰা। গাওঁখনৰ কিবা অ' বিপদ হলেও আমিতো নামঘৰতে চাকি এগছ দিওঁগে। বা ঘৰৰ কিবা এটা হলেও আমি নামঘৰতে চাকি এগছ দিওঁ সেইটো মানে মানুহৰ এটা মানে। আহ সেইটো বিশ্বাস আৰু যে ভগৱানৰ ওচৰত চাকি এগছ দিলে আমাৰ হয়তো বিপদৰ পৰা মানে বিপদটো মানে ভালকে সহায় কৰি মেলি নিয়াব লাগে আৰু যিয়ে নহওঁক ধৰা।
হয় সেইবাবে নামঘৰক গাওঁৰ। প্ৰতীক বুলি কোৱা হয়।
অ', সেইবাবেই মানুহে মানে নামঘৰৰ গাওঁৰ অতি। কিন্তু আমাৰ ঐক ঐক্যৰ প্ৰতীক এই নামঘৰ হয়নে নহয় বাৰু?
হয়, হয়।
নামঘৰত প্ৰৱেশ কৰাৰ সময়ত আমি কেনেধৰণৰ মানে শিষ্টাচাৰ মানি চলা উচিত জানানে? পৰিষ্কাৰ কাপোৰ পিন্ধিব লাগে আমি ধৰা বগা। বগা বগাটো যিহেতু আমাৰ শান্তিৰ প্ৰতীক নহয়নে বাৰু শান্তিৰ প্ৰতীক আমি। অঁ বগা কাপোৰে পিন্ধি যাব লাগে বিশে বিশেষ ৰং চঙীয়া কাপোৰ পিন্ধিব নালাগে মানে ভাল নালাগে ধৰা ভিত ভিতৰ সোমাব কাৰণে জোতা জোতা চেন্দেলটো এনেও টো সেইবোৰটো খুলি যাব লাগে সেইটো শিষ্টাচাৰটো জানেই। নীৰৱতা নীৰৱতা বজাই ৰাখিব বেছি উশৃংখল জেগা ধৰা অ তেনেকে যাব নালাগে। সকলোকে সন্মান কৰিব লাগে আৱ।
সন্মান কৰিব লাগে তোমাৰ মোবাইল ফোনটো নীৰৱ অৱস্থাত ৰাখিব লাগে বা চাইলেণ্ট কৰি ৰাখিব লাগে।
হয় হয়।
অহ উম। আৰু অনুষ্ঠান চলি চলি থকা সময়ত অযথা কথা পাতিব নালাগে।
নালাগে অঁ অনুষ্ঠান মানে যি যিমান যি হ'লেও তোমাৰ এইটো কি কয় নামঘৰ এভাগ মানে অনুষ্ঠানটো ধৰ্মীয় অনুষ্ঠান বুলিয়ে ক'ব পাৰি এতিয়া তাত তেনেকুৱা সেইকাৰণে ফোনটো মানে আঁতৰত ৰাখিব লাগে আৰু মানে অযথা কথা পাতি থাকিব নালাগে। ফোনটো নীৰৱ ঠাইত ৰাখিব লাগে। নামঘৰৰ চৌহদ পৰিষ্কাৰ কৰি ৰখাটো আমাৰে দায়িত্ব ধৰা।
উম। আজিকালি তোমাৰ বহুতো ডেকা গাভৰুৱে নামঘৰত কাৰ্যসূচী অংশগ্ৰহণ কম কৰিছে এই দিহা নাম হওঁক বা বৰগীত হওঁক। তেনেকুৱা বিলাক অংশগ্ৰহণ কম কৰে। বিদ্যালয়ৰ পৰা যদি নামঘৰত ভ্ৰমণ আৰু সাংস্কৃতিক কাৰ্যসূচী আ আয়োজন কৰা হয় তেন্তে ছা ছাত্ৰ ছাত্ৰী য়ে বহুত কথা জানিব পাৰিব বুজি পাইছানে?
সেইটোৱে আজিকালি মানে বহু ডেকা গাভৰুৱে নামঘৰৰ কাৰ্যসূচী অংশগ্ৰহণ কম কৰিছে মানে কি আৱ‌ হয় তেওঁলোকৰ আ আজিকালি নিজে সময় এ নিজে নিজক সময় দিবলে মানে টাইমে নেপায় তেওঁলোকে নামঘৰ যোৱাটো দূৰৰে কথা মানে এওঁলোকক মানে আগবঢ়াই নিব লাগিব আৱ আমি দেখুৱাই দিলেহে তেওঁলোক আগবাঢ়ি যাব পাৰিব।
হয়।
উম, বিদ্যালয়টো তেনেকে ধৰা নামঘৰ ভ্ৰমণ কৰিব লাগে। সেইকেইটাই মানে ধৰা হে এচকাচন বুলিয়ে আগতে যিটো এচকাচন নিয়ে হৌ দূৰত যে এচকাচন যাব লাগিব তেনেকুৱা কথা নাই বিদ্যালয়ৰ পৰা নামঘৰৰ ভ্ৰমণটো যাব পাৰে না সাংস্কৃতিক কাৰ্যসূচী পাতিব লাগে তাত নামঘৰৰ বিষয়ে কিছু কথা জানিব পাৰিব। যিহেতু বা নামঘৰ আমাৰ তোমাৰ ইতিহাস হওঁক সংস্কৃতি হওঁক বা বিশেষকৈ আধ্যাত্মিক অ আধ্যাত্মিকতা আধ্যাত্মিক
হ উমহ
সামাজিক ঐক্যৰ জীৱন্তৰ প্ৰতীক ন?
হয় নিজৰ সংস্কৃতিটোক সন্মান কৰি আমাৰ পৰিচয়টোও শক্তিশালী হয় ধৰি লৱক অসমীয়া বুলি উম উম।
তাকে বাৰু, নিজৰ সংস্কৃতিক সন্মান কৰিলেহে মানে আমাৰ পৰিচয় অ পৰিচয় শক্তিশালী হ'ব তোমাৰ।
হয়।
আমি স মানে আমি সকলোৱে এইটোৱে সংকল্প কৰিব লাগে নিয়মিত নামঘৰলৈ যাব লাগে। অনুষ্ঠানৰ অংশগ্ৰহণ কৰিব লাগে বা ঐতিহ্য সংৰক্ষণক সহযোগিতা কৰিব লাগে গম পাইছে নে।
হয়
উ নামঘৰত হোৱা আজিহত নামঘৰতো তোমাৰ সমাজৰ কথাও হ'ব পাৰে বা কিবা। আহ ধৰ্মীয় কথা আলোচনা হব পাৰে কাৰ নামঘৰলৈ যোৱাাতটো অ বেয়া কথা কথা নহয় নামঘৰত যাব লাগে বা চৌপাশতটো আমি নিজে চাফা কৰি ৰাখিব লাগে।
লাগে লাগে
তাৰপিছত অ সন্ধিয়া যিখিনি তোমাৰ সন্ধিয়া যিটো পৰিৱেশ হয় ন নামঘৰত সেই পৰিৱেশতটো অতি উত্তম আৰু বা দবা প্ৰশংসা বজাই যিখিনি মানে ধৰা নাম প্ৰসংগ কৰে শুনিবলে কিমান ভাল লাগ। ভাল লাগে আঁতৰৰ পৰা ভাহি অহা মাতো বৰ ধুনীয়া লাগে শুনিবলৈ। বা ভাগৱত পাাত হওক এতিয়া ভাগৱত পাঠ বুলি ক'লে তোমাৰ কিমান ভাল লাগে আঁতৰ পৰা যেতিয়া মাতটো ৰিণিকি ৰিণিকি ভা ভাাহি আহে মাত শুনিবলৈ খুব ভাল লাগে।
হয় আমি সকলোৱে যাতে সংকল্প লওঁ নিয়মিত নামঘৰলৈ যাম বুলি। অনুষ্ঠান অংশগ্ৰহণ কৰিম আৰু ঐতিহ্য সংৰক্ষণ সহয সহযোগিতা আগবঢ়াম।
হয়। সংকল্প ল'ব লাগে আমি সকলো যাব লাগে ডাঙৰ পৰা সৰুলৈকে ডেকা সৰু মানে নামঘৰলৈ কোন সকলো যাব পাৰে তোমাৰ
পাৰে পাৰে সকলো যাব পাৰে
অ সকলো যাব পাৰে তো বা
তোমাৰ ভাগত অনুষ্ঠান বোৰ কিমান ভাল লাগে নামঘৰ বিলাকত যে পাতে
অ কিমান ভাল লাগে তোমাৰ ভাগৱত অনুষ্ঠান বিলাক তোমাৰ কিমান ভাল ভাল কিমান ভাল কথা তোমাৰ জনা মানে জনা হয় ন ভাগত ভাগত অনুষ্ঠান মানে ভাগত পঢ়ি থাকিবে তোমাৰ ভাগত তোমাৰ বাখ্যাও কৰি দিয়ে ন সেই বাখ্যাখিনিত বাখ্যাখিনি মানে তোমাৰ কথা খিনি শুনিলে অমৃত যেন লাগে সঁচাকে। যিখিনি কথা আমি নাজানো সেইখিনি কথা তোমাৰ তাত ইমান ধুনীয়াকে বৰ্ণনা কৰি দিয়ে নহয় তোমাক শুনিলে উঠি আহিব মন নাযায় মানে তেনেকুৱা হয়। গতিকে নামঘৰ কিমান পবিত্ৰ আৰু।
উম
সেইকাৰণে নামঘৰৰ চৌহদটো আমিও ধুনীয়াকে বজাই ৰাখিব লাগে। গাঁৱৰ সকলো যাব লাগে ডেকা-গাভৰুৰ পৰা ধৰি সৰুৰ পৰা ডাঙৰ লৈকে তেতিয়াহে আমাৰ। পিছৰ প্ৰজন্মই যে নামঘৰক আদৰ সংস্কৃতিটো ৰাখিব পাৰিব তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব। যিকোনো কামত।
হয় নামঘৰ চৌহতটো ধুনীয়াকে ৰাখিলে পৰিষ্কাৰ পৰিচ্ছন্নকে ৰাখিলে আমাৰ নিজৰ মন। তো ভাল লাগিলে ন'।
অ'-অ' নিজৰ মনটো ভাল লাগে হয়।
যিকোনো অনুষ্ঠান পাতিলে ধৰি লোৱা আমি যাব লাগে তাত অংশগ্ৰহণ কৰিব লাগে।
উম আৰু নামঘৰত হোৱা তোমাৰ বৰগীত বৰগীত প্ৰতিযোগিতা হয় এতিয়া বৰগীত প্ৰতিযোগিতা বুলি ক'লে আজিকালি খুব কম প্ৰতিযোগী ওলায় বৰগীতৰ। কিমান ধুনীয়া ধুনীয়া বৰগীত শ্ৰীমন্ত শংকৰদেৱে ধৰা মাধৱদেৱে বিৰচিত বৰগীত। সমূহ কিমান ধুনীয়া ধুনীয়া, ধুনীয়া। এটা ধুনীয়া ৰাগত বন্ধা থাকে, তালত বন্ধা থাকে। অ সেই ৰাগডাল খিনি আমি শৃংখলা ভাৱে। উম, মানে মানি পেলাই যদি গাও কিমান ধুনীয়া লাগে শুনিবলৈ।
হয়। থিক আছে তেতিয়া সপোন